হেল্ল অ ক উম
কি কৰিছ
এয়া বহি আছো বৰষুণ দিছে ঠিকছে
অ জোৰত দিলে
তাত দিয়া নাই
দি মানে অ বেছি যোৱা দিন নাই এতিয়ালৈকে
আমাৰ ইয়াত কেনেকোৱা জোৰত দিলে দেখোন বগা কৈ পেলাইছে এতিয়া হেৰি কৰিলে এতিয়া অকমান কমিছে
অ এতিয়া দিব চাগে এইফালে উ ডাৱৰে ক'লা হৈ আছে
মই আগফালে কাপোৰ দিছিলো গোটেই বেলকনিখন হেৰি হৈ থাকিলে
উহু বেলকনি কি হৈছেগে হেই
হা হা কি কৈছ?
কি! কি হৈ থাকিলে?
বেলকনিখন ডুবি গ'ল মানে। মানে পুৰা মই হেৰিখন ধুইছিলো বিচনা চাদৰখন ধুইছিলো তলত একেবাৰে ওলমি আছিলে সেইকণলৈকে পানী হেৰি হৈ গৈছে মানে এ এতিয়া লৈ আহিলো আৰু, লৈ আহিলো আৰু ৰ'দ দি আছিলে মই কেনেকে জানো
তাকে অ। এই পিছবেলাটোৱে সদায় বৰষুণ দিয়ে ন।
উম! আজি বেছি জোৰত দিছে।
উম-উম তাকেটো
উম
ভাত
এতিয়া ভাত খালোঁ।
কিহেদি বনালি
আলু-বিলাহী, আলু-বিলাহী
অ ৰাতিলৈকে বনাইছিলি নেকি? খালোঁ। খালো-খালো।
অ-অ ৰাতিলৈকে বনাই থলো অঁ।
অ-অ মই ৰাতি নাখাম চাগে দেই, ৰাতিপুৱা খাই দিম আৰু।
কিয়?
তাতে মোক ওলাই যাম বুলি কৈ আছে চাঞ্চল ধাৱা। সেইটো কাৰণে অ-অ
নহব নহয়। এনেই কৈছো এনেই কৈছো ক‌ চঞ্চল ধাবা বুলি।
অ চঞ্চল ধাৱা তাত যাম
বতৰ ভালে থাকিলে হে
তাকে অ, সেইটোৱেই আৰু বনাইটো থোৱাই আছে। নাখালেও ৰাতিপুৱা কাইলে খাই দিম আৰু বেয়া হৈ টো নাযায় চাগে অ তেনেকেই।
মজা ফোন আছিলে
আজি দিৱস, এই বাহিৰলৈ ওলাই আহিছিলোঁ।
অঁ-অঁ, কি দিৱস?
এইটো পইচাটো চাগে, জানো কৈছিল তেনেকে। তেনেকেইটো কৈছিলে কি বা এতিয়া
অ-অ
দিয়ে নে নিদিয়ে কোৱাতটো কৈ আছে উম
আৰু যদি সোমাই উম।
কি কৰে
মই বাৰু এতিয়া বাৰু ইমান হেৰি ন এ দেখিলে গম পাম এতিয়াতো মই থাকিমে ন মানে
অ-অ সেইয়াই আৰু এতিয়া দিলে আৰু ধৰ এতিয়া দিয়া নাই ন। দিনে দহটা চাৰে দহটামানলৈকে দিয়া দেখিছোঁ আৰু।
ৰাতি চাৰে দছটা মানে লৈকে দিয়ে আৰু
এনেকুৱা লৈকে হয় মানে, এইখিনি টাইমৰ পৰা
ন অ।
সেইটোয়ে হ'ল কোৱা? মতা দিছে বাৰু ইয়াত, দিবগে চাগে।
কৰাজু আমাৰ ইয়াত বহুত যোৰত দিলে বগা কৰি পেলালে এতিয়া আকৌ আকাশখন ক্লিয়াৰ হৈছে আৰু অকমান অকমান। হ'লো দিয়ে আছে, দুপৰ সেইকাৰণে যাব পৰা নাই।
অহ তাকেতো অ গম পাইছ-
মই পানী একেবাৰে হেৰি দি পুৰা একদম নাকেদি পুৰা পানী বৈছে।
উম মাছ খাই দিছা কাহিয়ে ভু-
মাছ খাই দিছো অ নাখামনে মাছ খাইছো অহ
উম। এইটো অ ইয়াতে যে অফিচটো আছে বুলি কৈছিলো। ইংকেৰিয়াৰৰ মো নামটো ক্ৰিয়েটিভ ইঞ্জিনিয়াৰ, মই তা ফালতে ৰখি আছো।
মানুহ আছে নে বন্ধ
প্লাছ
খোলা আছ-
মানুহ বহু বেছি নাই চাগে এজোৰা চেন্দেল দেখিছোঁ বাহিৰত মই।
অ এনে চাগে অফিচ আছ- অ এনেই অফিচ আছে চাগে, উম।
এটাই দেখিছোঁ বাৰ।
উম।
এযোৰ ক্ৰকছ ওলাই আছে।
অ অ।
উম দাক-
আহিছে কোনোবা আহিছে ক্লাইণ্ট-চাইন থাকিলে চাগে আহে মিটিং কৰিবলৈ তাত।
অ সেনেকে চাগে অফিচৰ স্পেচ এটা বনাই থৈছে আও।
স্পেছ বনাই থৈছে অ সেইটোৱে হ'ব।
কিবা এটি অ প্ৰায় বন্ধই থাকে
উম উম তাকেটো। ফোন কৰিলে নাই গোপীলাল এই দুপদক সুধিছো, এৰিলে চাগে। হা? বেৰেইন কোটটো পিন্ধি যোৱা আৰু। নাই বৰষুণ দিয়ে আছে। কমিলে মানে উঠনিতে। তেনে অ সেই হ'লোও তিতিব।
তিতিব আকৌ, উম উম গম পাইছ- কেত না সেয়াত বতাহ মাৰি আছ-
উম।
বতাহ মাৰি আছ-
এ এইটো গোটেই তিতিব এইটো পেণ্ট। তাপা আকৌ ধুব লাগিব পেণ্টটো পিন্ধি গ'লে কি হয় নো খুলি দিবা গৈ পেলাই।
তলতে আছে দেখোন। ক
অ কিনো কম।
অঁ, ওপৰলে আনিলে অঁ কালি আকৌ হেৰিহে লৈ গৈছে বাইক
কি
এ হেৰি ৰেইনকোট
অ
কিনি যাব দিছ এইছে অ
অঁ আমাৰ এইকেইদিন কামতো নহ'বই চাগে বিশ তাৰিখ মানলৈকে তোৰ আশা নাই কাম কাম এইটো
নাইয়ে নেকি এইকেইদিন কাম?
মান বিশ তাৰিখলৈকেতো সেইটোতো এতিয়া যিকিতা আছে কৰি আছো চাওচোন কিমান টাইমলৈকে।
অঁ, সেইটো চলি আছে মানে সেইটো চলি আছে উম!
কিমান টাইমৰ লৈকে হেই কৰে আও সেইটো। উম পিছতহে গম পাম আও
বাকী কেইজনীয়ে কৰিছে নে নায় আকৌ আৰু
নাই কৰা কোৱাটো কোৱা নাই উহু
অঁ, ত্ৰিশটা নকৰিলে নেকি?
ৰিজুবাইটো কৰা নাই এইকিতা আছেটো কৰিলেই। নে মাক পা কৰিম বুলি কৈছিলে এতিয়া অঁ মাকপা কৰিম বুলি কৈছিলে কিন্তু কৰা নাই এতিয়ালৈকে।
অঁ
লোনাৰো কৰি‌ পেলাইছিলো না কেইটাও কৰিবলে হোৱাই নাই
উম উম
তাইৰো কাক নো কব বেলেগক পৰি তলেই কব লাগিব। হে তেনেকুৱা ঐ মোকেইটা কৈ লৈওচোন বাও তাইকেইটাও কৰাবলে দিব তাৰ পিছত।
অঁ, তাকে উম।
তেওঁ মতে চব পিছত
তাকাতো আমনি লাগে এতিয়া কব পাৰো আ এতিয়া থকা হ'লে ক'ব পাৰিলে কাৰণ চাৰ নাই ন
উম আৰু এ কিনো এতিয়া কথা কোছ খাব যাব লাগিব ন সেইটো কাৰণে কৰা নাই কিবা এখন এতিয়া মেধি চাম
অ ত কালি প্ৰীত মেন বেদৰচ চালো খতম আহ আহ
মো পিছত
উম এক মিনিট ৰ
অঁ
এ আকৌ হলাই তলাই থাকিব নলাগে যোৱা। সেইকাৰণে ধুই ধুই যাব উ
উম
এ যাবলে লৈছো দুপৰ
অ অ
ভালে যদি বলে চচমাজোৰ উপৰত লগাই। চোৱা আইনাখনত
কাইলে জিম যাবি নাই?
ৰেইনকোটটো পিন্ধি পেলাই মানে টুপিটো পিন্ধি পেলাই টুপিটোৰ ওপৰতে সেইটো পিন্ধি গিছে মানে চছমা জোৰ কাৰনে জমনি
এ পলথিনটোৰ নিচনা লাগিব।
উম পল্থিনৰ নিচিনা লাগিছে, কি বুলি কৈছ তই?
জিম যাবি নে নাই সুধিছোঁ।
চাওঁ মোৰ যদি গা ভাল লাগি নাথাকে নাযাওঁ।
অ তাকেতো কালি কৰিছে, উম?
শক্তি নাইকিয়া নিচিনা লাগিছে গাত।
অ হি সদাই নোৱাৰি।
এতিয়া আকৌ একেবাৰে মুকলি কৰিছে আকৌ দেই, একেবাৰে ডাৱৰ ওলাইছে ইমান বখ
ইচ্ বতৰটো কিবা সদায় সদায় গম পাবি আও এইকেইদিন। উম দুটা বজাৰ পিছত সদায় ষ্টাৰ্ট হয়। অহ সত্য পিছ অহ। সদাই এনেকুৱাই হৈ আছে, এটা স্কেদিউল বনাই লৈছে ইহঁতি।
তাকেতও।
হ
উম এতিয়া বেলকানীখন আকৌ লেতেৰা হ'ল আকৌ। তেতিয়া মানে পানীয়ে হয়। চাফা কৰা নাই, মানে পানী ইমান হোৱা নাছিলে ন এইকেইদিনত।
অ শুকান শুকালে হৈছিলে তেক পানীয়ে উপাই নাই আও উম।
বৰষুণে দিব এতিয়া বাৰিষা আৰু এতিয়া আৰু বৰষুণে হ'ব। ৰ'দ ওলাইছে এতিয়া ৱাও বৰষুণো দি আছে ৰ'দো দিছে।
লাগিলে ভালকে।
উম লাগিলে উ চকু। অ হেৰি হৈ আছে, চকুতো বোলো মেলিব নোৱাৰা নিছিনা।
উম তোৰ অকমান পতককে লাগে।
উম গা চা বেছি ধোৱা নাই মূৰ ধো। বুলি ভাবিছিলো মোৰ ধোৱা নাই, মানে অকন ঠাণ্ডা ঠাণ্ডা নিচিনা লাগি আছিলে।
উম উম।
হেটো কাৰণে হা?
এচিতো বোলি কৈছো।
নাই কালি এচি বেছি মই এচিটো বন্ধ কৰি দিবলে দিছো মই বেছি লোৱা নাই। বেছি লোৱা নাই হেল্ল ফেন অ ফেন নললে থাকিব নোৱাৰো নহয় আৰু।
অ ফেনটো লাগিবই আও।
ফেনটোতো লাগিবই দেতাই কথা পাতিলে আজি গা বেয়া বুলি কোৱা হল।
অ কি কল
নাই ৰাখিবলে লৈছিলে তেতিয়া পিছফালৰ পৰা আহি যায় আকৌ ৰ'বা ৰ'বা ৰ'বা বুলি। সুধিলে গা বেয়া হৈছে নেকি বুলি?
উম।
নহচোনে আৰু চৰ্দি লাগিছে
উম
অলপ অফিচতে কাবা হৈছিলে হয় নাই?
অ হৈছিলে বহুতো হৈছিলে কিয়?
নহয় সেইয়া আৰু হলে মানে ওচৰা চৰিকৈ থাকিলে সেইবিলাকৰ পৰা সুচৰে ন
উম উ উম উ মোৰতো সেয়া অলপ হৈছিলে অ সেইটোৱে অলপ হৈছিলেগে আৰু কিন্তু নহ'লে গে আৰু লাগিল লাগি হেৰি হ'ল গে আৰু মায়ে কি ক'লে
মায়ে কি ক'লে জানো সেইবিলাকে পাতিলে কিবা কিবি পাহাৰৰ এনে ফোন কৰিছিলে পাহাৰীৰ মাকৰ পেত চিটিস্কেন কৰিব দিছেলে বোলে ক'ত কৰিছিলে সুধিছে তাকে
অচ কি পেটচ কে
নাই অ পেটচ স্কেন
অ অ
অ মা ক'ত কৰিছিলে সুধিছে মানে
অঁ অঁ এইটো ভালেই হোৱা নাই দিম
এ কঁকালৰ কিবা এটা হৈছে বুলি ক'লে কঁকালৰ কিবা হাদ্দি বিলাক নাইকিয়া হৈ যোৱা নিচিনা শুকাই যোৱা নিচিনা কিবা তেনেকুৱা হৈছে নেকি আকৌ সেইকাৰণে পেট স্কেন কৰিব দিছে ড্ক্তৰে
অ
তাৰ কটা এটা ওলাই থাকে ৰাতিপুৱাই ফোন কৰিছো নটা বজাতে মই শুই উঠাই নাছিলো নহয় গমেই নাপাওঁ চাইলেণ্টত আছিলে উঠাৰ পিছতহে কৰিছে
ধে বেমাৰ হৈছে
উম চ গুৱাহাটী গুৱাহাটীতে কৰাম বুলি কৈছে ডিব্ৰুগড়ত নকৰাই
অ ডিব্ৰুগড়তে আকৌ সেয়াহে কিবা বেয়া হ'ব পালে দুবাৰে চাগে উম সেইটো এ অফিচতে আছোঁ বাহিৰত আছো আৰু কৰিডৰ
অ অ লুনাহত আহিছে নে নাই অ
তে কিবা এখন ভূতৰ চিনেমা চাম
অ
চাই থইছো দুইও গাত খাব এতিয়া
গাত খাব এতিয়াও খাবি আৰু অলপ পিছত চাবি আৰু তাৰ পিছত বোলো
অ তাৰ পিছত চাম